হেল্ল' অ শুনিছানে?
শুনিছো শুনিছো তুমি শুনিছা?
কি কৰিছা অ শুনিছো
এয়া চোতালতে বহি আছিলো অ
অ
উম
আজি তোমালোকৰ ফালে বতৰ কেনেকুৱা
বতৰটো ভালেই বাৰু হেৰি তোমাৰ ৰ'দ নাই একদম পুৰা বতাহ মাৰি আছে
অ আমাৰ এইফালেও ইমান ধুনীয়া ধুনীয়া এই মানে ওখ ওখ এইবোৰ যে তোমাৰ কি গছ বুলি কয় দেই এই পাতটো যে ভিক্স ভিক্স গুন্ধায় পাহৰি থাকিলো মই নামটো
ভিক্স ভিক্স গুন্ধোৱাই দে
অ মানে পাতটো ভিক্স ভিক্স গুন্ধায় তোমাৰ এ না মানে মূল্যবান গছ এজোপা গজোপাৰ নামটো পাহৰিলো মই তোমাৰ কিবা এটা আছিলেও অ ইমান ধুনীয়া লাগে মই সেজোপাৰ তলতে বহি আছো বতাহ মাৰি আছে
অঁ মই চোতালতে বহি আছোঁ বাৰু
অ ঠিকেই বাকী আৰু কোৱা ভালেই নহয়
অ ভালেই ভালেই তোমালোকৰ ভাল
ভাল ভাল অ আমাৰ এই ওচৰত গছ কাটি আছে তোমাৰ এইবোৰ ইমান হেৰি এই এই গছ কটা মেচিন টো লগালে তোমাৰ একদম একেৰাহে হৰহৰনি শব্দটো আহিয়ে থাকে
দি থাকে অ মাথাটো কিবা এটা কৰি যায় গে অ
যায়গে অ আৰু আজিকালি মানুহ এনকা গছ কাটেনে বাৰু
তাকেহে অ কামত ব্যবহাৰ ব্যবহাৰ কৰিবলে কাটি চাবা একো নাই
তাকে এনেই কাটি থাকে তাকেতো অৰ্থৰ কাৰণে কাটিছে একো নাই যদি অৰ্থ অভাৱ আছে হয় নহয়
সৰু সুৰাতে গছবোৰ কাটিব ডাঙৰ হবলৈও নাপায় কিছুমান
উম আজি হেৰি এইটো কি কয় এই আমাৰ সৰু সৰু ল'ৰা ছোৱালী এই বিলাক মানে স্কুললে যায় নহয় সিহঁতে যেনিবা গছৰ কথা পাতি পাতি আহি আছে। সিহঁতি কৈ আছে আজি ক অ স্কুলত গছৰ কথা ক'লে গছ বোৰ চাই চাই আহি আছে মানে সিহঁতক আজি মানে চাগে স্কু লত ছাগে শিক্ষকে গছৰ কথাই কলে তাকে বোলো সিহঁতৰ কথাটো সিহঁতিও মানে চিন্তা কৰিছে যে গছ বিলাক যে মূল্যবান
হয় হয় তেওঁলোকক চাগে ধুনীয়াকে বুজাই দিছে কথা কথা খিনি আৰু শিক্ষকে
কিন্তু হেৰি আকৌ দেই মূল্যবান গছ টো মানে তোমাৰ মূল্যবান গছ মানে কি আৰু গছবোৰ এনেও মূল্যবান গছ, অবিহনে তোমাৰ একো হবই নোৱাৰে! এতিয়া বতাহ অকনে হওক বা কিবাই হওক
অ চাহ টো পাবলও! চাহ পাবলও তোমাৰ ডাঙৰ গছ কিবা থাকিলে এতিয়া ৰাস্তা বোৰত কিমান সুবিধা।
সেইটোৱে সেই মূল্যবান গছ বোৰ মানে তোমাৰ কেৱল মানে আৰ্থিক ভাৱেই নহয়! গম পাইছানে। পৰিৱেশেই হওক, জীৱ-জন্তু আৰু মানুহৰ জীৱনৰ বাবেও ব অমূল্য সম্পদ আকৌ এইবোৰ। এইবিলাকৰ বিষয়ে সকলো সচেতন হব লাগে মানে! এই বিষয়ে এই গছ সমূহ বা প্ৰকৃতিৰ উম গছ গছনিৰ বিষয়ে মানুহ সচেতন হব লাগে।
সচেতন হব লাগে! ঠিকেই কৈছা। গছেেতো আমাক মানে অকল চাইন দিয়ে, গছে অক্সিজেন দিয়ে, সেইয়া বা গছৰ পৰা আমাৰ বায়ু পৰিষ্কাৰ কৰে। বৰষুণ হোৱাতো আমাক গছে যথেষ্ট সহায় কৰে। লগতে মাটি ক্ষয় ৰোধ কৰে, সেইবাবেতো গছক পৃথিৱীৰ প্ৰাণ বুলিও কোৱা হয়।
হয়, হয়, উম! অসমতো তোমাৰ তেনেকুৱাতো এতিয়া ইমান ধুনীয়া অসমখনত তোমাৰ বহুত ধুনীয়া গছ আছে। মানে মূল্যবান গছ যাতে, আৰু যেনে তোমাৰ হলং হওক, চেগুন হওক, গমাৰি হওক, বা চন্দনে হওক। শাল, শিমলু আদি সেই গছবোৰতো কিমান মূল্যবান! এতিয়া চোৱা বহুত মূল্যবান গছ এতিয়া চন্দন গছজোপা কিমান উ মূল্যবান। বা চেগুন গঠৰ চেগুন! তোমাৰ চেগুন কাঠ বুলি ক'লে মানুহ কিমান ভাল পায় আৰু চেগুন কাঠৰ বস্তু।
অ,
উম! এই গছবোৰ আকৌ পথৰেদি কৰিলেও বেছি! আকৌ এই গছবোৰ। এই গছবোৰৰ অৰ্থনৈতিক মূল্যবিলাকো বেছি। এ
অৰ্থনৈতিক, অৰ্থনৈতিক বুলিও নহয় প্ৰতিজোপা গছৰে তোমাৰ মূল্য আছে গম পোৱা নে নাই!
হয়, হয়,
কি?
উ গছবোৰ তোমাৰ কাটি গছ চবোৰ কটাৰ আগত তোমাৰ ভাবিব লাগে। এটা মানে আগতে এও কোৱা হয় নহয় এজোপা
উম! এতিয়া চোৰাং চিকাৰী বোৰে মানে হেৰি অৰণ্যত সোমাই মূল্যবান বহুত গছ কাটি নিছে তেওঁলোকে সেইবোৰতো বহুত দাম বেছি দামত বেলেগ ৰাজ্যলৈ বা বেলেগ দেশলে তেওঁ সেইবোৰ পঠাইছে।
হয়, হয়!
উম! এ মানে কিছুমান গছ আছে, আকৌ তোমাৰ এই কিছুমান অংশ বিলাকৰ পৰা তেল ওলাই নেকি দেই।
অ, তেল ওলাই নহয় তোমাৰ এৰা গছজোপা এই এৰা পাতৰ যিজোপা তপা গছ এজোপা তেলতো বহুত ভাল মানে তোমাৰ বিষ চিকৰ কাৰণেও ভাল, তাৰ চুলিত সানিবৰ কাৰণেও সেই এৰা গছৰ তেলটো ভাল।
অ চুলিৰ কাৰণে ভাল তোমাৰ বিষৰ কাৰণে ভাল বিষৰ কাৰণে
বিষৰ কাৰণে ভাল অ আকৌ তুমি এই আগৰ গছজোপা নাম শুনিছা নাই?
তাকে আগৰ গছজোপা নাম শুনিছোঁ বাৰু মই বিশ
অ সেইজোপাও তোমাৰ এ অসমৰে অতি মূল্যবান গছ গম পোৱা নাই গছৰ মানে বিশেষ অংশৰ পৰা - সেই আগৰ তেলটো যে উৎপাদন কৰা হয় এই তেলটো তোমাৰ গন্ধি হওক ধূপ আঁতৰ বা ঔষধ তৈয়াৰ কৰিবলৈ মানে ব্যৱহাৰ কৰা হয়।
উ হ আৰু এইবোৰ তোমাৰ তোমাৰ বাহিৰলৈওতো ৰপ্তানি হয়। চাগে ইয়াত বনাই যদি অসমত উম ইয়াৰ ফলত তোমাৰ বহুলোকে মানে জীৱিকা উপাৰ্জনো কৰি আছে।
জীৱিকা উপাৰ্জন কৰি আছে অৰ্থনৈতিক ভাৱে স্বাৱলম্বী হৈ আছে।
হয় হয় ইনেও তোমাৰ আগৰ খেতি কৰিলে কৃষকসকলেও মানে যথেষ্ট লাভ হয় গম পাইছানে? মই বাৰু আগৰ গছজোপা দেখা নাই।
বহুত যুৱকেও তোমাৰ এতিয়া আগৰ খেতিক ব্যৱসায় হিচাপে গ্ৰহণ কৰিছে।
গ্ৰহণ কৰিছে হয় ঠিক কথা সেইটো। ইয়াৰ উপৰিও তোমাৰ হলং হলং উম মানে ধৰা অসমৰ ৰাজ্যিক গছ আকৌ এইজোপা অলংকাত হয়। অত্যন্ত মানে মজবুত আৰু দীৰ্ঘস্থায়ী মানে পতককে বেয়া নহয় ঘোণে নধৰে।
অ
অ দীৰ্ঘস্থায়ী ঘৰৰ ঘৰ এটা অ
অ এই নাও দুৱাৰ খিৰিকী বা আচবাব বিভিন্ন মানে নিৰ্মাণ কাৰ্যত মানে ইয়াৰ ব্যৱহাৰ কৰা হয়।
ব্যৱহাৰ কৰা হয় হয় হয় উম
চেগুন গছৰ কাঠৰ কথাটো কবই নালাগে সেই গছজোপাটো বহুত মূল্যবান। তোমাৰ চেগুন কাঠৰ ফাৰনি ছাৰৰ দামেই বহুত বেলেগৰ তুলনাত সি বহুত দামী মানে।
উম মানে তোমাৰ কি হয় চেগুন কাঠে পানী আৰু তোমাৰ পোকপৰুৱা ক্ষতি কম পায়। অ গম পাইছা নাই?
অ সেইবাবে দামী হয় আচবাব বোৰ মানে সেইকাৰণে মানুহে সেইটো কাঠৰ পৰা বনাবলৈ বিচাৰে।
আকৌ আকৌ তোমাৰ গমাৰি গছ গমাৰি গছো অসমৰ মানে অতি গুৰুত্বপূৰ্ণ ধৰা তোমাৰ এতিয়া গমাৰি গছজোপা প্ৰায় বাৰীত থাকেই তোমাৰ বেলেগ গছ নাথাকিলেও গমাৰি গছজোপা থাকিবই আৰু
থাকেই ইয়াৰ কাঠেৰে বিভিন্ন ধৰণৰ ৰাস্তা বনোৱা হয়।
উম আলমাৰি হওক টেবুল হওক খিৰিকী হওক সকলো বনাব পাৰি।
আৰু চন্দন গছৰ কথাটো কবই নালাগে চন্দনৰ পৰাতো সুগন্ধি তোমাৰ ধূপ বনাই চাবোন তৈয়াৰ কৰে বা প্ৰসাধনৰ সামগ্ৰীয়ে হওক ঔষধ প্ৰস্তুত কৰে। অসমত মানে ইয়াৰ সংখ্যা কম তথাপি ই অতি মূল্যবান গছ মানে
উম হয় হয়
তোমাৰ এটা কথা জানা নাই মূল্যৱান গছ হ'ল বুলিয়েই
এই মূল্যৱান গছবোৰে কেৱল তোমাৰ ধন সম্পত্তিয়ে নিদিয়ে নহয় গম পাইছা নাই, বনাঞ্চলতো তোমাৰ সৌন্দৰ্য বৃদ্ধি কৰে।
অঁ তোন
গছবোৰত মানে বহুত চৰাই হওক বা পোক-পৰুৱাও বাস কৰে।
উম।
উম।
সেইটোৱেই গছ নাথাকিলেনো বহু জীৱৰ বাসস্থানেই নোহোৱা হব। ফলত তোমাৰ জৈৱবৈচিত্ৰ্য বৈচিত্ৰ্যৰ ওপৰতো বেয়া প্ৰভাৱ পৰিব।
দিব কিন্তু আজিকালি তোমাৰ অবৈধভাৱে গছ কটাই হওক, বন ধ্বংসই হওক বা জুই লগাই হওক জনসংখ্যা জনসংখ্যা বৃদ্ধি পালে উম বৃদ্ধি হয় বহু মূল্যবান গছ মানে সেই বিলুপ্তি পথত আগবাঢ়িছে গম পাইছানে?
হয়-হয়। এই বিষয়টো অতি মানে ভয়ানক বিষয় ৰূপে পৰিগণিত হৈছে আকৌ।
হয়-হয়।
আমি মানে এতিয়াই সজাগ হ'ব লাগিব গম পোৱা অঁ এনেকে চলি থাকিলেতো আমি উম প্ৰকৃতি এটা সময়ত মানে এ বিনষ্ট হৈ যাব।
হয়। অঁ
ধ্বংসৰ-ধ্বংস হৈ যাব আৰু। আৰু আমাৰ মানুহখিনিকো প্ৰকৃতিয়ে বহুত অত্যাচাৰ, আমি-আমি যেনেকে প্ৰকৃতিক অত্যাচাৰ কৰিছোঁ এসময়ত প্ৰকৃতিও আমাৰ ওপৰত অত্যাচাৰ চলাব। এতিয়া তুমি ধৰা চোন এই বানপানীৰ ক্ষেত্ৰতে চোৱা চোন।
উম।
হয় নাই বাৰু?
হয়-হয়। সেইটো মানে তোমাৰ গছ সংৰক্ষণৰ বাবে মানে আমি সংৰক্ষণ কৰিবই লাগে। গছ যিমান পাৰো আমি সংৰক্ষণ কৰিব লাগে।
হয়-হয়।
আমি উম হেৰি সংৰক্ষণ মানে কি বহু কাম কৰিব পাৰো গম পাইছানে প্ৰথমতে তোমাৰ অপ্ৰয়োজনীযভাৱে গছ নাকাটি মানে কাট কাটিব নালাগে। দ্বিতীয়তে দ্বিতীয়তে তোমাৰ ধৰা মোক মোৰ মতে আৰু এজোপা গছ কাটিলে কমেও দুজোপা নতুন গছ ৰোপণ কৰি ল'ব লাগে। এইটো কোৱা কথা নহয় এইটো নিজে কৰিবই লাগে তুমি এজোপা গছ কাটিবলৈ গৈছা তাৰ আগত দুটা পুলি তুমি ৰুই থৈ যোৱা। তোমাৰ কিমান উপ-উপকাৰ হব মানে সেইটোৰ পৰা তৃতীয়তে তোমাৰ বন-বন সংৰক্ষণৰ আইনো মানি চলিব লাগে।
অঁ লাগে-লাগে সেইবোৰ আইনটো মানিবই লাগে।
উম।
আৰু তোমাৰ গাঁও সমাজবোৰতো গাঁৱত গাঁৱতো সজাগতা সভা পাতি লাগে। অঁ তুমি কোৱাৰ দৰে বিদ্যালয়তো পাতি লাগে।
হয়-হয়। বিদ্যালয়ৰ বৃক্ষৰোপণ কাৰ্যসূচী নিয়মীয়া আয়োজন কৰিলে মানে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত গছৰ প্ৰতি মৰম বৃদ্ধি পাব গম পাইছানে? সদায় যদি তোমাৰ হয় বৃক্ষৰোপন কাৰ্যসূচীটো
উম। কিবা এটা সৰু অনুষ্ঠানতো সেই বৃক্ষৰোপন কাৰ্যসূচীটো পাতিব লাগে। যাতে এ ল'ৰা-ছোৱালীবোৰে শিকক যে গছ পুলি এটা মান কিদৰে মানে উ গছ পুলিটো ৰুলে কি হয় আৰু ৰুলেই নহব নহয় তাৰ যত্নও লব লাগে। পানী দিয়াৰ পৰা আৰম্ভ কৰি তাৰ সাৰ দিয়া লাগে আৰু এনে ৰুই থলটো বস্তু বস্তুটো না য বডীটো নাবাঢ়ে। তাক প্ৰতিপালন কৰিব লাগিব।
চৰকাৰ, বন বিভাগ তোমাৰ বিদ্যালয় এইবোৰ মানে সংগধনবোৰ সাধাৰণতে ৰাইজে একেলগ একেলগে কাম কৰিলে মানে মূল্যবান গছ সংৰক্ষনো খৰচ হ'ব গম পাইছা নাই? চৰ চৰকাৰেও কৰক ৰাইজেও কৰক, বিদ্যালয়ও কৰক, উম।
তাকেহে সকলোৰে মানে অংশগ্ৰহণ লাগিব ইয়াত।
পিছে আৰু। গমাৰি তোমাৰ গমাৰি গছবোৰ
উম আমাৰো সেয়া মই ৰুই আছো বাৰু এইবাৰ।